হেল্ল'
শুনিছ
অ কত আছ
এইয়া ঘৰতে আছো তই
অ মই এ ঘৰ এই এইটো খেলি পাইছো সেই এই আজি বহুত দেৰি ল খেলিলো বাকী অ ব আজি এই মজা মজিছে বত আজি মানে এই খগাঁৰ পোৱালিবিলাক আহিলে এই খগা পোৱলিবিলাক আহিলে এই পা যি গুহাৰণ হাৰিলো বাকী এই বাপৰে বাপ কি কবি সেই আমাৰ যি টিম আমাৰ এইয়া টিমৰ লগত নোৱাৰো দেখিবলৈ হে এই লল যা মই ইন্দে আৰু কপিলা অবিনাশ যাহ আকৌ মৃন্ময় যোগী আকৌ এই এইটো আৰু আৰু তেয়া তোমাৰ সৰু সৰু পোৱালি আছিলে সিহঁতৰ ডাঙৰ ডাঙৰ আহিছে মানে আমাৰ সৰু সৰু পোৱালি এই আমাৰ আজি চাৰি বছৰ খেলিলো দুখন মানে পইচা লগাইছিলে এই চিম্পু দাই পাঁচ পঞ্চাশ টকা এখন মান আমি এনেই সৰু সুৰা খেলিছো আৰু পঞ্চাছ টকাকে এ দুখন খেলিলো দুখনতে হাৰিলো নহয়। আৰু এই অ' আমাৰ আকৌ এটা আছে নহয় একে অপেনিং যাব একে প্ৰথমতে আহে
এইবাৰ বিৰাট কোহলি সি একে আগতেই গ'ল বিৰাট কোহলিৰ লগত আগতে যায় আমাৰ বুঢ়া বুঢ়া চমনীয়া এটা কেইটা এই চমনীয়াতটো গ'ল অ' গ'লা গৈ পেলাই আমাৰ যি হৈছে বা কি কবি সেই বলগাল খাইছে গোতি কাল চকু মোৰ জিপি ঘূৰাই নেকি কি নাজানো আৰু এই ঘূৰায়ে আছে নাযায় বলেই নালাগে বলেই নালাগে স ম সেইটোয়টো আমি এতিয়া সেইটোয়ে আমি আহোতে আজি কথা পাতিছো আলোচনা কৈছোঁ যে কিয় সি এনেকৈ আমাৰ লগৰ এতিয়া তাৰ বয়স গ'ল আৰু এতিয়া খেলা বয়স নাই।
এতিয়া বেলেগ বেলেগ কাম কৰা বয়স হে আছে।
কাম কৰিব নোৱাৰিলে না সেইকাৰণে এয়াকে কৰিব আহিছে বাৰু ক এই
অ' ভালেই
বাকী খবৰ ভাল। মোৰো বাৰু ভালেই। তই নুসুধিলেয়ে মো খবৰ ভালনে বেয়া। মোৰ ভাল বাওঁ। উম, উম। এই এইটো মানে শুন, এই এইটো কিবা কিবা কৰি আছ নেকি?
এইয়া গাখীৰ অকণ খাইছো।
অ', অ', এই মানে মোৰ গাড়ী এখন আছিলে, বিক্ৰী কৰাই দিবিচোন।
বিক্ৰী কাৰাই দিম, তই টেনচন নকৰিবি।
অ', মোৰ এই গাড়ীডাল তই জানোৱেই দেখোন, মোৰ একটিভা স্কুটি এডাল আছে। একটিভা স্কুটিডাল বিক্ৰী কৰাই দিয়া। অ', খাবি বাৰু। মোৰ মানে মোৰ অকল হেইটো উলিয়াই দিলে হ'ল, মোৰ পইচাটো উলিয়াই দিলেই হ'ল। মোৰ তেতিয়া মানে এ বহুত লেঠা হৈ আছো ত এই ধাৰগাল মাৰিব লাগে যি কি গাড়ীডাল যদি বিক্ৰী কৰিব পাৰো মানে ভাল হ'ব। এই এইটো গাড়ীডাল যদি মই আজি মানে ধৰি লোৱা তোক মই ফটো-চটো মাৰি দিম বাৰু।
ঠিকে আছে, তাই ফটো মাৰি দিবি মোক। উম, উম, চাম বাৰু।
ত মানে যিমান সোনকালে পাৰ সিমান সোনকালে কৰিবি হা। এই বহুত দিগদাৰ হৈছেগৈ পইচাৰ। মানে হেৰি কাইলৈ মানে, মানে মই তোৰ ফটো মাৰি দিম হা। হ'ব। অ', মই এই হোৱাটছআপত মাৰি দিম। অ'। এতিয়া বাকী ক।
বাকী এনে ঘৰত চবৰে ভালেই?
ভাল, ভাল, ভাল। তোৰ-তোৰ?
মোৰ ভালেই। উম, বায়ে এতিয়া ক'ত আছ-থাকে?
দৰিকাটোৰ এই এইটো সোমাইছে, আজি তিনিমাহ তি তিনিমাহ হোৱা নাই। তিনিমাহ হ'ল ন তিনিমাহ হল মানে অ' এই স্কুলৰ কলেজত ত তাত ওলাইছে তাৰপৰা ওলাই পেলাই ডাইৰেক্ট মানে তাতে চিট পাই গ'ল যে তাতে মানে সোমাই গ'ল তোৰ দম মহা মানে এতিয়া ইমান খাচ নহয় আম এতিয়া দয় এইটো দহ হাজাৰকো দিছে ম আহে এতিয়া দহ হজাৰকৈ মানে তোৰ এফালেও নহয়।
উম ঠিকে আছে।
এফালেও নহয়। এতিয়া ক'ত মিলাব ক'ত কি কৰিব মানে একো ধৰিব পৰা নাই।
নাই লাহে লাহে ধৰি লও হব আৰু।
অ লাহে লাহে এতিয়া বাঢ়িব এতিয়া এতিয়া মানে খাচ মানে এতিয়া ইমান ভাল হোৱা নাই আদা
উম'।
পুৰণা পলিচছে সিহঁতৰ মানে এতিয়া সিহঁতেই পাই আছে বেছিকৈ আমাৰনো ব বাতে নতুনহে ত কিমাননো পাব সেইটো কাৰণে মানে।
চোন তই এই হেৰি কৰিবিচোন এই তই কপিল্লা নগৰলৈ আহিলে তই এটা কাম কৰিবি তই এই চিৱদাৰ দোকানৰ পৰা এটা জাহাদী মই পইচাটো মাৰি দিম।
অ', হব ব দে অ', লৈ যাম মই যাম।
মইানে মই পাহৰি গ'লো মই মানে তোৰ এইফালে আহিছিলো যে।
অ', তই আজি আনি তই আনিবি মই মই পইচাটো মাৰি দিম বাৰু।
অ', তই পইচাটো মাৰি দিব মই লৈ যাম।
উ এটা লৈ আহবি এটা দোকান হল তই লৈ লবি এটা।
আকৌ নহয় মোৰ আগত তোৰ মোবাইল কিন লাগ নহয় তোৰ মই ম কিনাৰ কথা ভাবি আছো এতিয়া মোবাইলটো কিনিলে বাৰু মই ফোন ফ তাৰ পৰাই কিনিম বাৰু ফোন ফৰিতো এই তাত মানে তাত কোৱালিটি বিলাক কিবা ভাল দি আছে তোৰ মোৰ লগত বহুতে আনিব গৈছে তাৰপা।
চাই চিতি আনিবি আকৌ পিছত বাহ পৰিলে বেয়া হৈ যাব না কাৰণ লগৰ আনিছে বুল তই আনিছো বুলি সেইডাল নহয় নহয় কাৰণ তই পইচা দি আনিবি না বস্তুতটো মোৰ মতেটো চাবলৈ গলে তই নি মোবাইল এটাই কিনিব লাগে কাৰণ কিয় এবাৰ কিনিবি ন মোবাইলটো দহ বাৰ আমি
হেটয়ে নহয় কিন্তু মানে চাই এতিয়া মই সেই বাজেটটোতো ম মানে চাম মোৰ এতিয়া বাজেট এটা মোৰ চল্লিছ হাজাৰ চল্লিছ হাজাৰতোক
চল্লিশ হাজাৰ কাত ব ভাল মোবাইল এট পাবি তই কি বেয়া মোবাইল পাবি কচোন ত চল্লিশ হাজাৰ টাত
ম মানেই, লম বুলি ভাবি আছিলো। বুজিছা আইফোন মানে মই থাৰ্ট আবেগ অ', অ, ' মই মানে তোমাৰ এই থাৰ্ট প্ৰ এটা চাই আছিলোঁ, থাৰ্টিন প্র মেক্স। তোৰ, আঠ আঠত্ৰি হাজাত পাই। মানে তোৰ চানডে আৰু চছেটাৰ্ডে আৰু চানডে মানে ফাৰ দি এইখিনি দে হা। এইখিনি ৰিলটো মই যে তোক কপিলা চাই আছিলে যে
উম' কিন্তু সেই আছাপি দে এইখিনিতে সেই দুটা দিনত অফাৰ দিয়ে, সেই দুটা দিনত
বাহ দি দিব পাৰেসেইটোৱে, মই মই সেইটো কথাও ভাবিছিলো সেইটো কথা ভাবিয়ে মানে মই ভাবিলো যে, ইহঁতৰ এইটোতো নহয়। সিহটো কিবা এটা কাৰণেতো কিবা মানে এনেই নিদিয়ে। তাৰপিছত অ, ' মই-মই লগৰ এটাখিনি সুধিলোঁ যে কিয় এইটো কাম কৰে। তাৰপিছত কৈছেো বোলে নাই- নাই সহঁতে মে এতিয়া মানে, কাষ্টমাৰ বিলাক আনিব চাই আছে না অৱশ্যে সেইকাৰণে মানে এইটো ভালৰ কাৰণে দি আছে। ময়ও মানে তাৰ পৰাৰা এটা ফোন আনিছিলো এতিয়া মোৰ বেটেৰী খেলটো ভাল পাইছো। এতিয়া মই মোবাইলটো মানে মই খুলি-খালি এতিয়া মই দোকানত দিছিলো খুলি-খালি তাতো মানে মোবাইলতটো ভালেই পাইছো। ইমান মানে, শেষ বস্তু বিলাক নাই আৰু
উম' ঠিক নাই, আজিকালি দোকানী বিলাকো ধৰিব নোৱাৰো আজিকালি ঘাপেলা দি দিব পাৰে।
অ',।
উম' মোৰমতে মই তোক কিনে কিয় কৈছো। তই ভ নতুন মোবাইল কিনে ধৰি ললে, নিজেও তো চছেফ হৈ থাকিবি। আৰু ভয় এটাও নাথাকে ধৰি লও, বা তই এতিয়া বাই চান্ঞ্চ ধৰি লও মোবাইলটো লৰি ল কিনিলি তাৰিছত মোবাইলতটো বেয়া আহি গ'ল। আকৌ নিউ পাৰ এটা লগাব যাওঁ, আকৌ পইচা যাব তোৰ। ত কমপ্লেইন দিব ন কমপ্লেন দিলে সিন্তে কি কৰি দিব। সেইটো
অ, ' ৰণ অ', অ, ' সেইটোৱেই মই ধৰি লওক, মানে মই এনেই আউট ক ভাবিছিলো যে, অ আমাৰ দ দূৰ্গা পূজাতাইম যে বিগ চেল
অ, ' এই' অ, ' সেই তেনেকাত তই কিন্তু তই ফ্লিপকাৰ্টৰ পৰা ল'ব পাৰ
অ' অ' সেইটো মানে মই, এতিয়া ভাবিছিলো যে, সেইটো তেতিয়ালৈকে ছেপ্টম্বৰ ন অক্টোবৰ হয় ন
উম,
চামথিং অক্টোবৰ মানতে হয়, তেতিয়া মানে, তেতিয়া হয় যদি তেতিয়ালৈকে মানে মই ৰখি দিল মে, ভাল মোবাইল এ ফ্লিপকাৰ্টৰ পৰা আনিব পাৰিম।
অ' তই তেনেকুৱা আনিব পাৰিবি। আৰু তই পুৰা তইো পুৰা কেছ দিয় আনিবি নে? নে ইনষ্টলমেন্টত আনিবি নি?
পুৰা কেচ দিয়ে। এনেকে ক মানে এতিয়া চা বাহে লোন এটা ল'ব হা অ', এক লাখ টকা, এক লাখ টকা লোন লৈ মানে মোৰ এতিয়া ৰনীদাত মানে, আমাৰ মাটি খিনিতো বন্ধকত আছে। ৰণীডাহঁতে লৈছিলে। পঞ্চাছ হাজাৰ দি পেলাই মানে আমাৰ বাঘ মাটি বেচা আমাৰ যোনটো যে মাটি বেচিছিলো। তাৰ মানে, মান তাৰ মানুহটোক এ' পঞ্চাশ হাজাৰ টকা এটা ধ মানে, দিব লাগে ধ নহয় মানে আমি লোৱা আছিলে দিব লাগে। সেই পঞ্চা হাজাৰতটো লব কাৰণে আমি এতিয়া অতুল তাহাতৰ ঘৰলৈ গৈছিলো, অতুল বৰ্তাহঁতৰ ঘৰলৈ গৈ পেলাই। এ' মানে অতুল বটে আমাক পঞ্চাশ হাজাৰ টকা এটা দিছিলে। তাৰ বিনিময়ত আমি, এইবাৰ আমি খেতি নকৰোঁ। আমাৰ-আমাৰ খেতিখিনি এবাৰ অতুল ব তাহাঁতে কৰিব। মানে ৰণী তাহাঁতে ৰণ দাহঁতে কৰিব সেইটো। তাৰ মানে, সেইকাৰণে এতিয়া এই-এইটো পইচাটো এতিয়া অৰণ্য দিব লাগে। কিয় কওঁ, আমি মানে এইবাৰ খেতি নকৰিলে। কিয় কওঁ আমি প্ৰতিবাৰে খেতি কৰো না। এতিয়া মানে বেয়া লাগিছে, বেয়া লাগিছে যে, কিয় খেতি-খেতি কৰিব নোৱাৰিম। সেইটো কাৰণে বায়ে এককলাখ ল' এক লা ট ল লৈ পাছ হাজ কেছ ধাৰ মাৰি দিব আৰু পঞ্চাছ হাজাৰটা বাই মানে ম এই এইটো পোন্ধৰ হাজাৰ দি মোবাইল এটা ল'ব বাকী তটো মানে মোক দিছে যে মোবাইল এটা লোৱা
উম
সেই মোবাইলটো ললে মানে মোৰ এতিয়া ছাৰ মোৰ অ চল্লিশ হাজাৰ বাই পোন্ধৰ হাজাৰ যে ল'ব পোন্ধৰ হাজাৰ টকীয়া মোবাইল মোক মানে মোক পঁত্ৰিছ হাজাৰ দিছে পঁত্ৰিছ হাজাৰ যদি মোক পাঁচ হাজাৰতে মানে মোৰ ফালৰ পৰা দিব লাগিব কিয় ক মোৰ তাত মানে মই ইলেকশ্যন ডিউটি কৰা মোৰ পোন্ধৰ হাজাৰ টকা এটা আছে
উম ঠিকেই তই তেনেকে মিলাই কৰি দিব পাৰিলি এইটো বঢ়িয়াই ভালেই না
সেইটো সেইটো কৰিলে ভালেই অ অ এই সেই সেইটো কৰিলেতো বাৰু ভালেই কিন্তু মই মানে আগতে ভাবি আছোঁ যে এই টো মানে ঘৰৰ বস্তু কেইটামান আনিব লগগীয়া আছিল যেনেকৈ ধৰি লতো অ এই এইটো ঘৰত আমাৰ অ সয়া কি চাদ দিব লাগে চাৰাদ দিব এই তো এই আৰু কাম কাম কেইটামান আছে আৰু মানে গিল লগাব লাগে এইফালে চিলিং লগাব লাগে চিলিং লগোৱা কাম আক সেয়া মানে এতিয়া ভাবিছো তাকে পইচাটো মানে এনেই নোযোৱা বুজিছ যদি তাত কাম আহে তাত দি দিম
অ সেইটোয়ে পিছতো তোৰ মোবাইলটো লব পাৰাবি লওঁ বুলি কলে
মই যদি তাত দি দিওঁ মানে পাছতো পইচাটো থাকি যাব আৰু কামতটো সোনকালে হৈ যাব ন সেইটো কাৰণে সেইটো কাৰণে সেইটো ভাবিছো যদি হৈ যায় বা ভালেই যদি নহয় গ অ তেতিয়াতো কথা কথা নাই বাৰু বাকী এই এইটো তই আজি খেলিব ক নিল দিবচোন
মই খেলিব নাহিলো মোৰ এই মই কবলৈ এইফালে গৈছিলো তোমাৰ টাউনত মই কাম এটা কৰি আছোটো।
অ'।
ক'ৰবাত সোমাব লাগে মই কিবা এটা কাম এটা বিচাৰি গৈছিলো তাকে এতিয়া তাৰে আৰু ডকুমেন্ট বিলাক দি আহিলোগে। উম বিলাক দি আহিলো। কি হয় বা কোনদিনাখন মাতে।
হয় এতিয়া চাই থাকিবি যোনদিনাখনে মাতে সেইদিনাখনে গুচি যাবিগে কো এতিয়া কলেজ টোতোতো লোৱাই নাই চাগে।
নাই নাই লোৱা নাই।
এইবাৰ যেতিয়াই খোলে তেতিয়াই লৈ ল'ব কি আকৌ মানে এনেই মানে তোৰ পাছত স্পটত যেতিয়া আকৌ বন্ধ হৈ যাব তেতিয়া মানে তই ল'ব নোৱাৰিবি তেতিয়া এইটোৱে ভাল চান্স তই স্পটত লোৱাৰ। তই লৈ‌ লবি সোনকালতে তেতিয়া তেতি তোৰ মানে সোনকালতে হৈ যাব কাম বিলাক। বুজিছ বাকী বাৰু নে বাকী তেনেকুৱা ইমান কথা নাই তই মানে এতিয়া আকৌ স্পট আকৌ কেতিয়া খুলিব একে জুলাই লাষ্টত মানে বাইশ তেইশ তাৰিখ মানে ত' তাৰ তাৰ আগত তোৰ যিমান ডকুমেন্ট আছে চব বনাই ল।
উম এবাৰ ওলাই আহিবিচোন গেট
অ' ঠিক আছে বাৰু যাম আৰু। মই মানে অকণমান ৰটো এই এইটো অ' এই অ' কিবা এটা ক'ম বুলি ভাবিছিলো অ'। অ' এই এইটো উ কাইলৈ তেতিয়াহাললে যাম ন এই বনাবলৈ মোৰ বেং একা যাবি নাই কৈ ল যাবি নে নাই সেইটো কৈ ল।
যাম যাম যাম।
ফিক্স দাম দ মানে ত ক মোৰ এইটো বনোৱা নাই না এইটো বনাই আনিলে মানে মোৰ চব হৈ যাব
ঠিক আছে দে।